অ
ঐ আছো
এ মই এনেই বহি আছো ভাত কেইটামান খাই লৈ
তোৰ গা কেনেকুৱা
আজি মোৰ গা টো বিশেষ ভাল নহয় ৰাতিপুৱা তিনটা মানৰ পৰা মোৰ বমি হৈ আছে পুৰা মই কিবা এটা খাই আহোঁ ডাইৰেক্ বমি কৰি দিওঁ
অ কিয় বা এতিয়া কেইমাহত সোমা
এতিয়া মোৰ চাৰি মাহ যাব আৰু সোতৰ তাৰিখে
অকে ত আজি বাৰ তাৰিখ উ
উম তাকে ডক্টৰ লগত পাতিছো ডক্টৰ কৈছে বোলে পাঁচ মাহ মানলৈকে থাকিব কিছুমানৰ লং টাৰ্মলৈকে থাকে মানে বেবীতো কিছুমানৰ বিকাশত অলপমান বেছি মানে এনাৰ্জি লৈ লয় না তেতিয়া বোলে অলপমান বেছি উইক কৰি দিয়ে
ম কষ্ট ন এইবিলাক ভাবিলে কিবা লাগে বা মাক জনী কিমান কষ্ট তই মাংস চাংস খাব পাৰনেে
নোৱাৰো মাংস চাংস মই ঘৰত বনালেতো কোনো কাৰণত মই মানে চাবও ইচ্ছা নাযায় আজি তিনিমাহ মানেই হ'ল উম কিন্তু মানে আজিকালি আজি পাঁচ দিন মান হৈছে এই ফাষ্ট ফুড বোৰ যে মানে কোনোবা টাইমত ইটছা যায় তেতিয়া মই আনি খাওঁ কিন্তু কাৰণ ইচ্ছা গৈছে যেতিয়া খাই দিব লাগে মই সেইটোয়ে জানো ফাষ্ট ফুড টো মানে দেহৰ কাৰণে হানিকাৰক হওক বা নহওক ইচ্ছা গৈছে যেতিয়া খাই দিম বিশেষকৈ মই আকৌ ৰহদৈ বস্তুহে খাওঁ ৰহাৰ
অ অ
খাই ভাল লাগে আকৌ সিহঁতকেইটা হাত ৰ
মই বাৰু তাত ম'মহে খাই পাইছো দেই বেলেগ খাই পোৱা নাই পাচি এটাত দিয়ে ম'ম'
অ মই নো তাত তাত ৰখি খাই পোৱা নাই মানে তই এনেই খাবিচোন হেৰি চিকেন ললিপপ এইবোৰ খাই ভাল লাগে কিন্তু ফ্ৰাইড ৰাইচটো নাখাবি অলপ ও ভাল নালাগে
উম ম হব উম মোৰ এয়া ফাষ্ট ফুডৰ প্ৰতি ৰাপটো একেবাৰেই নাই মোৰ এই উম ফুচকা তুচকা প্ৰতিহে অকনমান খাবলৈ মন
মোৰো নাছিল আগত নাছিল দেই মোৰ এতি এতিয়া কিন্তু অলপ দিনৰ প পৰা পুৰা ফা ফুড মই এনে। ভালে নাপাওঁ ভাতটোৱে মই মানে। খাওঁ। ফাষ্ট ফুড মই নাখাও ইমান।
খাবা মাজে মাজে পৰে খাব লাগে একো নাই। মা দেউতা মা দেতা ঠিকে আছে।
ঠিক আছে।
ভন্তি কত আছে।
তাই ইয়াতে আছে। গৰমৰ কাৰণেই আছে বোলে। সেইকাৰণে এয়াযতে আছে বোলো। আছে ভাইটিতো তাৰ এক্জাম কাইলৈৰ পৰা এক্জাম হ'ব।
তহতৰ স্কুল কেইটালৈকে হয়।
সিহঁতৰতো স্কুল মানে সি ঘৰ চাৰি চাৰিটা মানত পায়হি। আৰু ঘৰ আবেলি। ৰাতিপুৱা ছটা বজাত যাই গৈ। উম, উম আজিকালিতো স্কুল বাছখন। লাগে দিয়ে।
মই সদিনাখন শুনিছিলোঁ কিবা দেলহী পাব্লিক স্কুলত য অলপ এক্সপিৰিয়েঞ্চ আছে। সিহঁতক বোলে থাৰ্টি ফাইভ মান দিয়ে। চেলাৰি।
নিদিয়ে চোন আমাৰ মানে মই ভাইটিক সুধিছিলো বোলো। কেনেকুৱা চেলৰীবোৰ কেনেকুৱা দিয়ে সি চোন মোক কৈছে পোন্ধৰ হাজাৰৰ ওপৰত বোলে। নিদিয়ে মই বোলো কিয় নিদিব সি কৈছে নিদিয়ে অ মই বোলো কি ঠিক হেড চাৰ বোৰক কিমান দিয়ে কৈছে। তেনেকুৱা টুৱেণ্টি থাউজেণৰ আডাৰতে দিয়ে। তেনেকে কৈছে। ইমান কমত কোনে কৰিব সেইখনত।
সেইটোৱে কিয় কৰিছে ইমান কমত নাজানো দেই।
নাজানো যত নেকি। ইমান মানে কিমান এক্সপিৰিয়েঞ্চ বিচাৰে কৈছো। নহয় দহ বছৰতো বাহিৰৰ স্কুল। অম মানে স্কুল কৰা এক্সপিৰিয়েঞ্চ লাগিবই। ইমান খিনি অভিজ্ঞতা ল। পেলাই যিমানে। যিহওক মান মইটো কৰা নাই যে পইচাটোৱে মেইন। তথাপিও ইমান খিনি নিজস্ব দিব যেতিয়া পইচাটোতো। তাৰ বিনিময়ত বিচাৰিবই মানুহে আকৌ। সেইটো কাৰণেই তটো কৰিছে ইমান খিনি। কষ্ট ইমান দিনে তেনেকুৱা ধৰণৰ কথাই কিন্তু তাত অলপমান মানে হয় আৰু
কি কৰিবি আৰু উপায় নাই আৰু আজিকালি মোৰো ইয়াত একবছৰৰ এক্সপিৰিয়েন্ঞ্চ মানে একবছ মইতো যিমান দিন পাৰো কৰিমেই হায় ছেকেণ্ডৰী দুবছৰ লাগিবই বাৰু কিন্তু মানে এক বছৰৰততো মই ক'তো নাযাও মানে চাৰ্টিফিকট হলেও ল'ম বাৰু আৰু থাকিম বাৰু কিন্তু বছৰ আগত মানে নাযাও ক'ৰবাত কিবা হ'লেও
এনেও এইখিনি ল'ৰা ছোৱালীক তোৰ মানে একেবাৰে মানে হায়াৰ ছেকেণ্ডেৰী দিয়া নিদিয়ালৈকে তোৰ মনতটো বেয়া লাগি থাকিব নহয়। এজন তই এটা ল'ৰা ছোৱালী পঢ়া নাই বা চাৰিটা পঢ়া কিন্তু মানে সিহঁতক যেতিয়ালৈকে তই মানে আগ বঢ়াই নি নিয়তো নিজৰে মনটো বেয়া লাগি সি কব
আই যেনেকে আমাক ধ ধকা দিছিলে ন আমাৰতো ইকনমিক্সৰ টিচাৰ নাছিলে ন ফাইনেলৰ সময়লে আমি নিজেহে পঢ়ি পৰীক্ষা দিছিলো সেইটো মানে মই কৰিলে বেয়া হব। অঁ হেৰি ভৰদুৱাৰ চাৰ অঁহ ছাৰটো গুচি গৈছিলে
উম, সেইটো কেনেকুৱা লাগে ন, তই কাইলৈকে এৰি যাই পাৰিবিনে বোলে এক্সাম আছে। হ ছেকেণ্ডী চাৰি মাহৰ পিছত তইতো কেতিয়াও নোৱাৰিবি সেইটো মই জানো। উম, মোৰ ভাইটিয়ে ইকনমিক্সত মানে পঢ়িম বুলি এতিয়া কয় হে এতিয়া মই, তাকে ভাবো কি অ' মই তোৰ লগতে আলোচনা কৰিম বুলি ভাবি আছিলো, বুলি ইকনমিক্সত পঢ়িলে কেনেকুৱা সি লাইনত যাব পাৰিব মানে সেইখিনিকে মানে তোক সুধিম বুলি মই ভাবিযে আছিলো।
পাৰিব।
মানে হায়াৰ ছেকেণ্ডৰী পঢ়ি লৈ পেলাই ডাইৰেক্ট মানে কিবা লাইনত নিয়াব পাৰিম নে চাগে?
তেতিয়া-তেতিয়াটো একো ইকনমিক পাৰ্টিকাৰ হিচাপে নাথাকিব হাই চেকেণ্ড পিছত সি তেতিয়টো সি গ্ৰেজুৱেচন কৰিব লাগিব এনে ইণ্ডিয়ান ইকনমিক ফৰমৰ বহুত এক্জাম পাতে গ্ৰেজুৱন কৰাৰ পিছত সেইবোৰ এক্সাম দিব পাৰিব। নহবা বোলে সি এ আৰু সি যদি ভাল ইনষ্টিটিউচনত পঢ়ে, তেতিয়া তাৰ আন্দৰত বহুত-বহুত, লাইন উলিয়াই দিয়ে কিছুমান চাবজেক্ট ৱাইজ সেইবোৰত ধুনীয়াকে যাব পাৰিব। নহলে সি ভাল জেগাৰ পৰা যদি গ্ৰেজুৱেচন মাষ্টাৰ্চ কৰে। তাৰ পিছত কি ভাল ভাল স্কপ পাব।
সেইটোয়ে মানে, অ', যেনেকৈ মানে এতিয়া ছাইন্সত হায়াৰ ছেকেণ্ডেৰী পঢ়ি লৈ পেলাই ডাইৰেক্ট নীটত দি দিব পাৰি হ' এম বি এছ ৰ কাৰনে মানে উম, ধুনীয়াকে মানে ফিউচাৰটো মানে গুচি যাইগৈ মানে সেইটো লাইনতে কিন্তু সেইটোয়ে মানে ভাবিছো কমাৰ্চ ত যেতিয়া যাব, তেতিয়া মানে সেইটোত তেনেকুৱা লাইন
কমাৰ্চত সি মেনেজমেন্তৰ এক্সাম সি কমাৰ্চত এম কম এম বি এ কৰিব পাৰিব। সেই বিজনেচৰ লাইনত গুচি যাব পাৰিব এণ্ট্ৰেন্ দি, কিন্তু এইটো নহয় যে সি ইকো অ' যাওক, সি এইহ এচ টো পঢ়ক পঢ়ি সি
এম বি এৰ কাৰণে কিবা কৰিব পাৰে নেকি?
গ্ৰেজুৱেচন কৰাৰ পিছত কৰিব পাৰিব।
উম উম। মোৰ মানে ইকনমিক্সৰ বিষয়ে একেবাৰে নলেজ নাই। একোৱে নাই মানে।
এই ইকনমিক্স টো নাই বহুত মজা চাবজেক্ট। জানানে নাই মানুহে ভয় কৰে কিন্তু বহুত ইন্তেৰ পঢ়িব পাৰিলে পঢ়িলে মজা লাগে। খালি সেই মানুহে ইকনমিক্স বস্তুতো পঢ়োৱা মানুহজন যদি ভাল নহয় ন
উম মানে মই এটা কথাও জানো সি তিয়া বহু চঞ্চল আছে। সি বহুত সৰুৱে হৈ আছে ন। ক্লাছ এতিয়া নাইনহে। তাৰমানে সি এতিয়া লগৰবোৰৰ লগত বিজনেচ কৰিম বুলি কথা পাতি সি ইকনমিক্সৰ কথা কৈছে মই জানো। কিন্তু যেতিয়া ইকনমিক্সৰ অংকবোৰ যেতিয়া য'ত
হ হ হ তেতিয়া ভাবিব যে মই বিজনেচ বুলি ভাবিছো এইবিলাক মই কি কৰি আছো। কিন্তু অ- না এম বি এত যে ইকনমিক্সে লাগিব কথা নাই কমাৰ্চৰ লাইনত গলে সি ইকনমিক্সটো পা আতৰিবও পাৰে বেলেগে কীতা চাব মেনেজমেণ্ট থাকে। বেলেগ একাউটেন্ঞ্চি এইখন মেথছ্‌হে। বাকী কিবা কিবি থাকে সি সেইকি চুজ কৰিব পাৰে। একো নাই। উম তাৰ আন্দাৰত টো কৰিও সি ধুনীয়াকে এম বি এ ল - কৰিব পাৰে। বিজনেছৰ ক্ষেত্ৰত তাত সিবোৰ মেথছ্‌ চেঠছ্‌ লাগিব বুলি কথা নাই তাত বেলেগ কিছুমান বস্তু খালি অ - এম বি এ টো ভাল ইনচ ইনষ্টিটিউটৰ কৰিব লাগে তেতিয়া লগে লগে প্লেচমেন্ট পায় মানে। ভাল কে ইনষ্টিউটৰ পৰা এম বি এ কৰিলে কৰি থকা সময়তে প্লেচমেন্ট আহি চাকৰি হৈ যায়গে। চাকৰি কৰিব লাগিব বুলিয়ে কৈছে। হয় নে? কিন্তু সি সেইটো লাইনত এক্সপ্লৰ কৰিব পাৰিব। কিন্তু এনে সৰু সুৰা জেগাত পৰা এম বি এ কৰিলে কি হয় এনে এম বি এ চাৰ্টিফিকেট খন হে থাকে। একো ভাল কে ওম - কৰিব পৰা নাযায়।
অ তাকে কি কৰে সি সময় আৰু মই এতিয়া মানে ইমান গুৰুতও দিয় নাই দিওক কাৰণ এতিয়া সি বহুত সৰু হৈ আছে এনেই নিজৰ ডিচিচন ল'ব পৰা
এক্সপ্ল'ৰ কৰিবলৈ দে এতিয়া সি এতিয়া এতিয়া আমি সৰু যেনেকে পাইলট হ'ম একে এ হেৰি হ'ম এয়াৰ হোষ্টেজ হম এইবিলাক চোন আমাৰ খুব ড্ৰিম সৰুতে দহটা দহটা বাৰ বিশটা এশটা আমাৰ ড্ৰিম আছিলে আমাৰ সৰুতে লাহেকে আহি আহি চেঞ্জ হৈ থাকে এতিয়া তাৰ সৰুতে এতিয়া এইটোত মাইণ্ড যাব কেইদিনমানৰ পিছত সি বেলেগ এটা এনেকুৱা আইডল হিচাপে বনাই লব সেইটো হবলৈ মন যাব এনেকে তেনেকে তাৰ হৈ থাকিব হৈ থাকিব লাহে লাহে সি ফকাচত আহিব যে অ মই এইটোতে যাব লাগিব সেইটোতে যাব সেইয়া মেথছত কেনেকুৱা
মেটছত সি ঠিক আছে
ঠিক আছে মেথছ্ টো মেথছ্ টোত সি এতিয় পৰা মেথছৰ সৰু কালৰ মেথছ্ ইজিয়ে বাৰু কিন্তু কি হয় এতিয়াৰ পৰা যদি সি ইন্টাৰেষ্টটো ৰাখে তেতিয়া তাৰ ভাল হয় ভাল হয় গৈ থাকিব তেতিয়া সি চাইন্সলে ভয় নকৰিব মানে সেইটো লাইনত যাবলৈ তেতিয়া সি কেমেষ্ট্ৰি ভাল পাব ফিজিক্স ভাল পাব ছায়ন্স লাইনত যাওঁ বুলি কৈছে নহবা
সেইটোয়ে অলপ দিনৰ আগলৈকে মানে সি হেৰি অ এই বায়লজিত মানে বহুত ৰাপ দেখা খাইছিলে হা সেইকাৰণে মই তাক চঞ্চল বুলি কৈছো অলপ দিন আগলৈকে কয় কি মই বায়'লজি টো বহুত ভাল পাওঁ সেইটোও ছাবজেক্ট ততে মই যাম তেনেকে কৈ থাকিল দুদিনমানৰ পিছত আকৌ মেথছ্ত আহিল দুদিনমান পিছত আকৌ এতিয়া কমাৰ্চত বোলে মই সেই হোপা মানে তাৰমানে বহুত মন বহুত মানে চব পিনে উৰা মাৰি আছে
হব আৰু স্কুলতো পঢ়াব লাগিব বস্তুবোৰ ফাং ফুং কৰি নাথাকে স্কুল
ত বেছিকৈ খেলা ধূলাতহেচোন লাগি থাকে মই স্কুলখন সেইকাৰণে ইমান এটা পচন্দ নকৰো
মই ও দেখি থাকো বাৰু ষ্টেটাছ ত মেম জনিৰ খালি সেইবোৰে দি থাকে কিবা কিবি আৰু ভাইটিকো দেখা পাওৱে মানে অ তাই ভাইটিকো দেখা পাওৱে মানে
উম সেইবোৰে মানে বিশেষ বেলেগ মানে নথাকে মানে ব কিবা ফাংচন কিবা কিবি অঁ ঠিক আছে বাৰু হ'ব দে